হেল্ল'।
অ কোৱা?
কি কৰি আছা?
মই আছো এনে, তুমি?
উ মইয়ো আছো এনে।
অ অ।
ঘৰত ভালনে?
উম ভালেই দিয়া, তোমাৰ?
ভালে।
উম, পিছে বছো বহুত দিনৰ মূৰত মনত পৰিল ন।
হয়, মনত পৰি ফোন কৰিলো আৰু।
উম উম।
উম, ভাত খালা? ভাত খালানে? উম উম মইয়ো খালো দিয়া।
অ অ।
উম। উ পিছে আছো দিয়া আৰু তোমাৰ?
উম মইয়ো আছো আৰু।
ঠিকেই আছে।
উম।
ঘৰত গোটেই ভাল।
উম উম, ভালেই দিয়া।
ভাল নহয়।
উম, তোমাৰ?
মোৰো ভালে দিয়া।
উ উম।
উম, কলেজলে গৈ আছানে?
অ গৈছো।
উম, ময়ো গৈছো ৰ'বা।
অ অ, অ অ।
তাকে, অলপ দূৰ হয় নেকি তোমাৰ কলেজখন?
উম, দছ কিলোমিটাৰ।
হয় হয়, মোৰো অলপ দূৰ হয় বাৰু।
উ উম।
উম।
আমি কেতিয়াবাৰ টমটমত যাওঁ কেতিয়াবা চাইকেলত যাওঁ।
হয় মইয়ো টমটমতে যাওঁ বেছিভাগ অলপমান দূৰ হয়তো।
উম উম হয় হয়।
চাইকেলত গ'লে অলপমান প্ৰব্লেম হয়।
উম উম।
হয় দিনটো কেনেকুৱা গ'ল আজি?
দিনতটো আজি বহুত বেয়া গল জানা। বতৰে বেয়া দিন ওম মন।
খুন্দি আছে।
উম আমাৰ ফালেও আজি অলপহে এৰিছে এতিয়া জানা।
আমাৰ ফালেও মানে অলপ আগতে এৰিল আৰু। বৰষুণ দি থাকিলে বহুত বেয়া পাওঁ মই।
ময়ো বেয়া পাও, কত ক'তো ওলাই যাবও নোৱাৰা।
হয় যাম বুলি যাব নোৱাৰি।
উম উম সেইটো হয়।
সেইটো হয় বাৰু।
উম।
পিছে ফুৰিব যাবানে কবাত।
উম উম যাম বুলি ভাবিছো জুলাই মা নত।
হয় হয় মানে গৰম বন্ধত আৰু।
উম তাতে ইমান গৰম হ'ব ন, তো ঠাণ্ডা জেগাত যোৱাত তো বহুত ভাল।
হান হয় হয় মানে শ্বিলঙত যাবলেতো আৰু ভাল।
উম উম ঠাণ্ডা জাৰগা।
থাণ্ডা শ্বিলং, টাৱং,
উম উম সেইফালে যাব পৰা যায়।
সেইফালে যাব পৰা যায়। বেছি দূৰ, অ মই কম দিয়া, মানে কেলগে যাব পাৰিম আৰু।
উম উম ত আমাৰ দুজনীকতো নিদিব ময়ো ক'ম তো মোৰ লগৰ
হয় ঘৰৰ পৰাতো অকলে যাব নিদিব আমাক দোয়োকে,
উম পাৰ্মিচনো নিদিয়ে।
দাদ এইটো নিদিয়ে গতিকে ক'ব লাগিব আৰু সকলোকে লগ ধৰিব লাগিব।
উম উম সেইটয়ে
এইটোয়ে পিছে খবৰ ভাল
উম উম আছো আৰ দিয়া। যেনে তেনে ভাল বেয়াৰ মাজতে আৰু, তোমাৰ?
মোৰো ভাল বেয়াৰ মাজতে আছো আৰু
উম
পঢ়িবও লাগে প ফাইনেল হয় পৰীক্ষাও আহি আছে
সেইটোএ টো চিন্তা
পঢ়িবতো লাগিবই
উম পঢ়াতটোতো কবই নালাগে আৰু। পিছে এতিয়া পঢ়ি আছিলা নে কি?
অলপমান পঢ়িলো বাৰু।
উম উম
এতিয়া বাৰু পঢ়া নাই
উম উম
জীৱনত কিবা এটা কৰিবলেই টো পঢ়িব লাগিবই
উ কিবা এটা হেৰা এৰিব লাগিবই কিবা এটা কৰিবলে হ'লে।
তাকেইতো। এনে কি কৰিম বুলি ভাবিছা?
মই? মই লেবটৰী পঢ়িম বুলি ভাবিছো।
হয় হয়।
অ।
মইো চাওঁ ইণ্টাৰভিউ দিব লাগিব।
উ উ সেইটোৱে।
সেইটোৱে আহি আছে
উ উম।
উম। কেতি, কিন্তু যোৱাটো প্লেন কৰা হ-হ-হ'ব বাৰু। পিছে কোন মানে কেতিয়ালৈ যাম বুলি ভাবিছা জুলাই মাহত।
জুলাই মাহৰ মাচ মানত যাম দিয়া।
জুলাই মাহত, অ অ।
তেতিয়া মানে গৰম বন্ধৰ অলপমান যাব আৰু দিন কেইটা।
উম তই বেছি দিনলৈ থবতো নোৱাৰিবা ন, আৰু জানাই ছোৱালী মানুহৰ ক'ব কিবাটো প্ৰব্লেম থাকেই।
থাকে গতিকে সকলোকে সুধি মেলি আৰু
উম উম। আমাৰ যে এইটোৱে বেয়া জানা, আমাৰ এইটোয়ে বেয়া জানা। এইটো কাৰণে আমি ক'তো যাব নাপাওঁ।
আৰু ছোৱালী বিলাকৰ মানে কাপোৰতো মেইন আৰু। কাপোৰৰে প্ৰব্লেম হৈ থাকে।
উম উম সেইটোতো থাকিবই, আমাৰ যিমান কাপোৰ থাকিলেও আমাৰ কাপোৰে নাই।
হয় হয়।
কাপোৰে নাথাকে আমাৰ যিমান কিলো
পিছে সকল পিছে সকলোকে মানে লগ ধৰিম আৰু।
উম উম ধৰিবা তুমিও মই ধৰি উম উম সেইটো।
উম উম অকলেতো আৰু যাব নিদিব ঘৰৰ পৰা।
এই অকলে যাব নিদিব।
উম পিছে বাকীবোৰ বা তাকেতো, পিছে বাকীবোৰ বা যায় নে নাযায়।
উম উম সুধি কৰি লব লাগিব সিহঁতৰ প্ৰব্লেম কিবা আছে নে নাই। নাই যদি যাব পৰা যাব।
ছোৱালী মানুহৰ আৰু বহুত প্ৰব্লেম থাকে ন।
উ উম।
তাকেতো। আমি গোটেই বিলাকে মিলি এটা সৰু বিজনেচ কৰিব পাৰো কিন্তু।
উম উম সেইটো পৰা কিন্তু দেই, বেছিভাগ তুমি আৰু মই এটা খুলিম বলা বিজনেছ এটা কৰিম। কিবা হোটেল-চোটেল এখন খুলিব পৰা যায়, উম উম উম। উম উম সেইটো পাৰা যায় কিন্তু দেই ফাষ্ট ফাষ্ট ফুটৰ দোকান খুলিবলৈ।
তাকেইতো মানে বেছি আইটেম নকৰো বাত কেইটামান থাকিব আৰু।
উম।
মানে তো আমিতো ফাৰ্ষ্টতে কৰিম বুলি ভাবিলেতো আমি সৰু সুৰাকে কৰিব লাগিব ন কেইটামান কেইটামান দি।
মানে অলপমান পইচা যোগাৰ কৰি মানে, ‌ ধুই মেলি দিব পাৰোঁ আৰু
উম্ কিমানকে ল'ম বুলি ভাবিছা পেমেণ্ট?
উম্ মানে দুই হেজাৰৰ পৰা এনেকে ধৰি।
দুই হেজাৰটো তো হ'লে নহব টো। আমাৰ দুজ দুটাৰ মেলাই ফাইভ ফাইভ থাউজে
মানে অ' তাকে মানে, তাকেই কৈছ দুয়োৰে মিলি সিমান মান হ'লে হ'ব।
উ উম্।
মানে প্ৰথমটো সৰুৰ পৰাই আৰম্ভ কৰিব লাগিব দে দেচোন। সৰুৰ পৰাহে ডাঙৰ হ'ব আৰু
উম্ উম্ সেইটো হয় দেই। সৰুৰপৰা ডাঙৰ হ'ব, তুমিতো তুমিতো ডাঙৰ কৰিব নোৱাৰা ন একেবাৰতে।
একেবাৰতে ডাঙৰ কৰিব নোৱাৰে কষ্ট কৰি যাব লাগিব।
উম্। তুমি উম্ উম্ হয় হয় দেই এটো হয়। তুমি তুমিতো একেবাৰতে একেবাৰে ডাঙৰকৈ কৰিম বুলি ক'লে নোৱাৰা। তুমিতো সৰুৰ পৰাই আৰম্ভ কৰিব লাগিব তেতিয়া পাৰিবা।
আৰু দোকানখন দিম বুলিয়ে নহয়, ভালকৈ চলাই নিবও লাগিব দিয়াচোন।
উম্ দুটা আমি আমি যেতিয়া দুজনীয়েটো কৰিম বুলি ভাবিছোঁ তেনেহ'লে মিলি জুলি দুজনীয়ে কৰিম। নিব লাগিব।
হয় হয় দু মানে দুইজনী মিলি থাকিবও লাগিব দিয়াচোন।
উম্ উম্ উম্ আজিকালি জানাইচোন কি কিছুমানে বিক্ৰী নহ'লে বেছিভাগ তুমি আকৌ এৰি দিয়ে, এইটো কৰিব নহ'ব নহয়। তুমি তুমি কৰিব লাগিব চেষ্টা কৰিব লাগিব।
চেষ্টা কৰি যাব লাগিব।
উম্ উম্ ধৰি লোৱা এবাৰ নোৱাৰিলা আকৌ পিছৰ বাৰতো পাৰিব পাৰা।
অ' মানে চেষ্টা কৰি যাব লাগিব প্ৰথম দিনা বিক্ৰী নহ'বও পাৰে সেইবুলি আমি এৰি দিব নোৱাৰো দিয়াচোন।
উ্ উম্।
আমি দি যাব লাগিব, এনে কি কি ৰাখিম বুলি ভাবিছা?
এনে শুনা, আজিকালিতো জানাই মম চাওমিন এইবিলাক চিকেন ৰল ৰল্ চিকেন ৰল এইবিলাক বহুতে হেৰি হয় এইবিলাক ৰাখিব লাগিব। ধৰা আৰু এইবিলাক ফল মূল তে নহয় উম্।
আৰু অ' ফল মূলৰ যে ফ্ৰুইটছ বনাই আজিকালি দিয়ে।
অ' অ' অ' সেইটো কৰিব পৰা যাব দেই ন।
তো সেইটোত লাভ হ'ব আৰু সকলোৱে আজিকালি হেল্ডিয়ে খাইতো।
উম্ উম্ সেইটয়েতো কৈছোঁ ক'ৰবালে যোৱাৰ সময়তো সিহঁতে মন্দিৰ চন্দিৰ গ'লেতো এইবিলাক বস্তুটো খাই যাব।
অ'। মানে সেইটো ৰাখিম আৰু ফাষ্ট ফুডৰো ৰাখিম। মমোজ চাওমিন ধৰা চিকেন পকৰা।
উম্ উম্ দুজনীয়ে আমি অলপ অলপকৈ ল'ম।
হয় হয় দুজনিয়ে মানে অ' পইচাটো মানে একেলগে কৰি মানে বজাৰ কৰি আনি আনি-
মানে ফাৰ্ষ্টতে অলপ অলপ আনিম, তাৰপিছত-
অলপ অ' দোকানখন ডাঙৰ কৰিম দিয়াচো- পিছলৈকে যদি চলি থাকে দোকানখন।
উম' উম' হয় হয়, আমিতো দোকান এখন বুলি কলে- টো আমি এইটো বস্তুটো এইবিলাক আনিব লাগিব ন, টো- আমি তুমি এটা কাম কৰিবা, কালিমান আমাৰ ঘৰত আহি যাবা আমি দুজনী ডিচকাচ কৰি ল'ম।
হয় হয়, মই বাৰু কালি তোমালোকৰ ঘৰত- যাম আৰু, মানে এখন লিচ বনাব লাগিবতো।
অ লিষ্ট আৰু তাতে শুনা দোকানখনতো আমিতো আমিতো নিজেতো বনাব নোৱাৰো, তো আমি- ফাষ্টতে ফাষ্ট ফুডৰ দোকান দিলেতো আমি দোক আমি ফুডফাথত দিব লাগিবতো ন।
হয় হয়।
তো আমি এই দোকানখনততো কিনিবতো লাগিব হেৰি কৰি চাব কৰিব লাগিব।
হয় হয়, এইটো কিনিব লাগিব অৰ্ডাৰ দিব লাগিব। সেইটো বা চো- সেইটো বাৰু অৰ্ডাৰ দিম বাৰু, কিন্তু পইচাটো বহুত লাগিব তাতেও।
উম' সেইকাৰণে আমাৰ যে- তোমাৰ হাতত ধৰিলো তোমাৰ তাত ত্ৰিশ হাজাৰ টকা লাগিব মোৰ তাত ত্ৰিশ হাজাৰ টকা লাগিব। উপাই নাইকা হলে আমি পাৰিম আৰু ধুনীয়াকে। উম' উম'।
কিমান পইচা যোগাৰ কৰি তেনেকে-
উম' উম' দুজনীয়ে যোগাৰ কৰি- উম উম।
আৰু আজিকালি ছো অঁ আৰু আজিকালি ছোৱালী বিলাকে বহি নাথাকেতো।
উম' উম' আজিকালি কোনো বহিয়ে নাথাকে।
এ ল-
আজিালি চাইছ নে নাই ছোৱালী মানুহ উম' উম' আজিকালি চাইছনে নাই ছো- দ ছোৱালী মানুহ ফেলাকে মানে কাপোৰৰ চাপোৰৰ বিজনেচ কৰা হৈছে। ধৰা এতিয়া আজিকালিতো জানাই। উম'
আৰু কেকৰ বিজ-
উম' কেকৰ আৰু তাতে আজিকালি জানেচোন চাদৰ মেখেলা দি কুুৰ্ত- তা চুৰতা কি বি-
হয় হয়, বিক্ৰী কৰি আছে আৰু- আৰু মেখেলা চাদৰৰো চবে বিজনেচ কৰা হৈছে দেখোন।
উম' উম' উম' সেইটোৱেটো কৈছো, বহুত বিজনেছ কৰা হৈছে। আজিকালি তুমি বেছিভাগ- চাবাচোন বোৱাৰী মানুহ এনেই নাথাকেই, চবেই এনেকুৱা বিজনেছেই কৰিব। কিছুমানে জুইলাৰি বনাই থাকে।
হয় হয়, কাপোৰেৰেও জুৱা মানে জুৱেলাৰি বনাই আৰু।
উম' উম' সেইবিলাকো বনাই বহুত।
উম', আজিকালি মানে ছোৱালী বুলি নহয়, বোৱাৰীসকলেও মানে কামত লাগি যায় আৰু।
অঁ অঁ আৰু শুনা আমি এইটো কৰিব ললো আমি ইউটিউব চেনেল এটা খুলিব লাগিব আজি- কালি জানাই চোন।
অঁ অঁ ইউটিউব চেনেল এটা খুলিলে মানে, ভিউৱাচবোৰক মানে ক'ব পাৰিম।
উম' উম' তাতে আকৌ ফেচবুকতো দিব পাৰিম আজিকালি ফেচবুক চবেই চলাই জানাই আৰু।
উম' ফেচবুক ইনষ্টাগ্ৰাম।
উম উম ইনষ্টা
তেতিয়া হয়তো আমাক আৰু দুই এজনে চাই আমাৰ দোকানলে আহিব হয়তু
উম উম তো ভালো পাব পাৰে। উম
দোকানখন ভালকৈ চলাই নিবলে মানে চেষ্টা কৰিব লাগিব আৰু
উ উ
হয়, পিছে কালি মই যাম দিয়া।
উ উ। আকৌ আজি কালি জানাই চোন কিছুমান বিলাকে মানে বহুতেই বহুতৰ লগত হ ঠগ বাজি কৰে মানে, ফাষ্টততে ধুনীয়াকে কৰিম বুলি কয় আগুৱাই আহে তাৰ পিছত তো নকৰো বুলি আকৌ গুচিয়ে যায়। চেলে নহয়তো নকৰো বুলি এনেকাতো কৰিলে নহব ন আমি
সেইটো মানে, ভালকৈ চাই মেলি কৰিব লাগিব আৰু
উম উম সেইটো হয়। উ